ক,
হেল্ল'
হা হেল্ল'
পাইছো ম
পাইছো শুনা পাইছো কওক, মই এতিয়া বহি আছোঁ, এনেই একো কৰা নাই।
অ
আপুনি কি কৰি আছে? হা ঠিক আছে আপুনি কি কৰি আছে?
শুই আছো।
বহি আছে।
নহয় শুই আছো।
অ', খোৱা দোৱা হ'ল?
হয় হ'ল।
কিহেৰে খালে‌ আপুনি এতিয়া?
আলু, দালি আৰু আলুৰ ভৰতা।
অ', হব বঢ়িয়া ত' আপুনি কিবা এটা ক'ব খুজিছিলে
হয়, মই ভাবিছো আজি কিবা পৰি-পৰিয়ালৰ বিষয়ে কিবা কথা পাতো
অ', 'হব হ'ব। পাতিলেই হ'ল এইটোতো ভাল কাম ‌এটা।
হয় উম, আপুনি কি বুজে পৰিয়াল বুলি?
পৰিয়াল বুলি মই বুজামতে ঘৰত যেনেকুৱা আমি আছো, আমাৰ মা আছে, আমাৰ বাবা আছে এটা পৰিয়াল তিনিটা চাৰিটা মানে ভাই থাকিলে বুনি থাকিলে মা বাবা থাকিলে। এহক লৈ এটা পৰিয়াল বুলি হৈ থাকে আমি বুজাতো এটোয়ে বুজো।
উম,
এতিয়া মই বিয়া পাতিছোঁ মোৰ এটা ছোৱালী আছে এটা ল'ৰা আছে মোৰ এটা বেলেগ পৰিয়াল হ'ল এতিয়া। মই বুজামতেই পৰিয়াল বুজি পাওঁ। হয়নে?
পৰিয়াল হৈছে মানে সমাজৰ এক একক আৰু মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ।
হয়, হয়।
আৰু মানে পৰিয়ালৰ মাজতে মানে মানে মানে আমি প্ৰাথমিক শিক্ষাটো পাওঁ আৰু মানে নিজৰ বক্তিগত যিটো উম, মানে বক্তিত্ব আছে সেইটো গঢ়ি টোলো
অ', হেল্ল'।
হেল্ল'
মানে এটা আদৰ্শ পৰিয়ালত মাতৃ-পিতৃ বা ভাই-ভনী দতা দেউতা আইতা আদি মানে সদস্যসকল থাকিব পাৰে
অ', অ'।
আৰু প্ৰতিজন সদস্যৰে নিজৰ নিজৰ মানে দায়িত্ব থাকে পৰিয়ালক সন্তূস্ত সবল ৰাখিবলৈ
অ', অ'।
মাতৃ পিতৃয়ে মানে সন্তানক শিক্ষা দিয়ে সঠিক পথত মানে সঠিক পথত চলাৰ বাবে পৰামৰ্শ আগবঢ়োৱাই সৎ পথ দেখুৱাই
হয়।
এইবোৰে পৰিয়াল বুলি বুলি আমি।
অহ, অহ।
আৰু ইমান হয়। মানে পৰিয়াল হ'ল মানে আমালোকৰ প্ৰথম মানে শিক্ষাৰ এটা বিদ্যালয় মানে সন্তানে তো প্ৰথমত মাক দেউতাক পৰাই শিকে।
হয়, হয়, হয়।
স্কুলৰ স্কুলত যোৱাৰ আগে মাকে সেই ল'ৰা ছোৱালীক বা শিকাই দিছিল ত' পৰিয়ালক আমি মানে প্ৰথম বিদ্যালয় বুলিও ক'ব পাৰো।
হয়, হয়।
এজন মানুহে মানে কেনেদৰে শিষ্টাচাৰ সততা দায়িত্বত দায়িত্ববোধ হৈ থাকিব লাগে। তাৰপিছত সুশৃংখল হৈ থাকিব লাগে। সেইবোৰ আমি মানে পৰিয়ালৰ পৰাই শিকো।
হয়।
আজিকালিতো পৰিয়াল মানে দুটা প্ৰকাৰৰ হয় এটা হ'ল যৌথ পৰিয়াল মানে জইণ্ট ফেমিলি। আৰু এটা মানে সৰু ফেমিলি যিটো আমি বুলি কওঁ য থ মানে মাক দেউতাক ককা কাকি দাদা এই সকলোৱে থাকে। সকলোৱে মিলি মানে এটা ডাঙৰ পৰিয়াল গঠন কৰে তাক মানে যৌথ পৰিয়াল বুলি আৰু সৰু ফেমিলিত আ আমি থাকো ক আৰু মা দেউতা থাকে, মোৰ লগতে ভাই ভনীসকল
হয়, হয়।
আধুনিক যুগতো মানে জীৱনৰ গতি অতি মানে ব্যগবান হৈ পৰিছে। বহুতো পৰিয়াল বা ক্ষুদ্ৰ ক্ষুদ্ৰ হৈ গুছে মানে তথাপিও পৰিয়ালক গুৰুত্ব একেই হৈছে
উম
ইতো আপুনিও এটা পৰিয়ালৰ মানে, গাৰ্জেন। জ্যেষ্ঠ লোক। ত, আপোনাৰ কিছুমান দায়িত্ব মোক জনাই দিয়ক।
দায়িত্ব মানে কব গ'লে আমি এতিয়া এটা পৰিয়াল মানে সৰু পৰিয়াল মোৰ যিহেতু এটা ল'ৰা আছে। ছোৱালী আছে দুজনৰ গাৰ্জেন বুলি ক'ব পাৰি।
উম।
সেইকাৰণে এতিয়া আমালোকে জানিব লাগে যে সিহঁতক কেনেকৈ শু, শিক, শিক
ল'ব পাৰি সিহঁতক আগ পলাব পাৰি সেইটো চিন্তা মৰে হয়। সেইটো নকৰে, সেইটো সৰু
হয়।
সেইকাৰণে, সেইকাৰণে দায়িত্ব বোধ হিচাপত আমালোকে কেনেকৈ কৰিব লাগে, এইটো মোৰ ওপৰত নিৰ্ভৰশীল।
হয়।
আমালোকে সিমান নাজানো।
উম।
কুই আছো।
অ'। উম।
তে, সেইকাৰণতে কৈ, কৈ, আছো যে আমালোকে এতিয়া মোৰ কামটো কি এতিয়া মোৰ ল'ৰা, ছোৱালীক কেনেকেই শিক্ষিত কৰিব পাৰি। কত দিব পাৰি কত স্কুলত দিব লাগে। এতিয়া কি কৰিব লাগে।
হয়।
কোনটো বস্তু তাক দেখুৱাব লাগে, কোনটো বস্তু তাক শিকাব লাগে, বেয়া বস্তু শিকাব নালাগে। ভাল বস্তু শিকাব লাগে। এইবিলাক মৰ কৰ্তবব্য এতিয়া।
হয়। আজিকালিতো মানে পৰিয়াল মানুহৰ বাবে এক নিৰাপদ আ, আশ্ৰয়স্থল। মানে আগৰ এইটো মানে জীৱনৰ দুখ কষ্ট বা সমস্য়াৰ সময়ত পৰিয়ালেই মানে পৰিয়ালৰ মানুহে মানে সহায় হয়ায় দিয়ে বাকী কোনো নিদিয়ে।
বেলেগ নকৰে।
হ, ত, শুখুৰ সময়ত আমি হওক। শোকৰ সময়ত মানে সকলোৱে একেলগে আনন্দ ভাগ বতৰা কৰোঁ, পৰিয়ালৰ মাজত। যাৰ ফলত মানে সম্পৰ্ক অধিক মজবুত হয় আমাৰ।
হয় হয়।
এ মানে ইয়াৰ উপৰি মানে এটা সুস্থ আৰু শক্তিশালী মানে পৰিয়াল এখন সুস্থ সমাজ গঢ়ি তোলে।
অ অ।
সেয়েহে মানে আমি নিজৰ পৰিয়ালৰ সৈতে মৰম সন্মান আৰু সহযোগিতাৰ জীৱন যাপন কৰা উচিত।
হয় হয় হয়।
আমি আমাৰ ল'ৰা ছোৱালী
হা
আমি অল মানে ল'ৰা ছোৱালীৰ প্ৰতি মানে মানে তেওঁলোকক মানে সৎ পথটো দেখুৱাব লাগে, তাৰ লগত তেওঁলোকে মানে মৰম ৰাখিব লাগে, আদৰ যত্ন কৰি ৰাখিব লাগে। যাতে তেওঁলোকে মানে কিবা বেয়া পথাৰত নোলায়।
হয় হয়।
আৰু এটা দায়িত্ব ল'ব লাগে এলোকৰ মানে উম মানে স্বাস্থ্যটো ভাল যতে থাকে, সেইকাৰণে এটা দায়িত্ব ল'ব লাগে আমাৰ
হয় হয়। আৰু এটা কাম, এতিয়াৰ সময়ত এটা কাম কৰিব লাগে আমাৰালোকে শুনা পাই আছে?
হয় শুনা পাইছো মই, কওক আপুনি।
এটা কাম কৰিব লাগে আমাকক, যিহেতু এতিয়া
আাগৰ নিচিনা দিন নাই আৰ। আগত যেনেকুৱা এটা ফেমিলিত যিহেতু এটা মানুহে দুটা তিনিটা মান বিয়া পাতিছে পাঁচটা ছয়টা মান, দচটা পোন্টা মান ল'ৰা ছোৱালী লৈছে, সিহঁতে সন্তান লৈছে। সেইটো কাম এতিয়া ন কৰিব নালাগে। আমালোকে বিয়া পাতিলে এটা-দুটা সন্তান ল'ব লাগে।
ইয়াৰ বাহিৰত বেছি ল'ব নালাগে, কিয়নো আমাৰ লগ গাঁৱত বাৰ কৰো। আমালোকৰ ইনকাম অলপ সেইটো ইনকামেৰে পঢ়া-শুনা, খোৱা-লোৱা, বেমাৰ-আজাৰ আদি বহুতো বস্তু আছে। এইবিলাক অ চব কৰিব নোৱাৰি। ডাঙৰ পৰিয়াল হ'লে চব কৰিব নোৱাৰি। সেইকাৰণে সৰু বিয়া পাতিলে দুটা-এটা ল'ৰা-ছোৱালী দুটা সন্তান থাকিলে পৰিয়ালটো সৰু হয়। অলপ পইচাৰে সেইবিলাক কৰিব পাৰি, সিমান পৰিয়ালক হ'ব লাগে। যিহেতু পঢ়া লিখা কৰিব লাগে।
হয়।
ইফালে অলপ ইফালে-ইফালে ঘূৰাবলৈ যাব লাগে। খোৱা-লোৱা কৰিব লাগে, কাপোৰ কিন কাপ-কাপোৰ-চাপোৰ আছে সেইবিলাক কিনি দিব লাগে। বহুতো কাম আছে। সেইকাৰণে সৰু পৰিয়াল হ'লে এইবিলাক কাম কৰিবলৈ আমালোকক। এই বস্তুটো গাঁৱত বহুতো ল'ৰা ছোৱালী আছে। যিহতে বুজি নাপায় সিহঁতক বুজাই কিনি কব লাগে তোমালোকে।
এই পদক্ষেপটো ল'লে কেনেকুৱা হ'ব কওকচোন অলপ?
হয় আমি মানে সমাজতো এইটো মানুহক মানে জনাই দিব লাগে। সজাগ কৰিব কৰা উচিত সমাজৰ মানুহক। যে আমি যিমান কেইটা মানে সন্তানৰ দায়িত্ব ল'ব পাৰি সেইকেইটাই ল'ব লাগে আমাৰ।
হয়।
তেন্তে হ'ব আপোনাৰ লগৰ কথা পাতি ভাল লাগিল।
অ', হ'ব।
ধন্যবাদ আপোনাক।
হয়, হয় ধন্যবাদ।